হেল্ল,
অ কি কৰি আছা।
মই,
আছে ভাত খাই পাই এনে ঘোমাই আহিছিলোঁ খেলা চাই আছিলোঁ। অ খেলা চাই ইণ্ডিয়াৰ আৰু ইংলেণ্ডৰ, ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেলা আছে নহয় খেলা চাই আছো।
হেল্ল', হেল্ল',
ভাত খালা নে।
মোৰ মাতো অহা‌ নাই নেকি।
আহিছে আহিছে ভাত খালা নে।
অ এই ভাত চাত খাই পেলাই অলপ মানে খেলা চাই আছিলো ইণ্ডিয়াৰ ইংলেণ্ড ক্ৰিকেট ক্ৰিকেট,
অ তুমি চোন ফুটবল চাই আছিলা বুলি কৈছিলা।
নাই নাই ক্ৰিকেট ফুটবলতটো কালিহে আ কালিহে আছে ৰাতি আকৌ,
অঁ বাকী কোৱা খবৰ পাতি কেনেকুৱা।
আছো ভালে আছো হব তুমি সুধছিলা অলপ আগতে খব হোৱাটছাএপত,
অ নাই আৰু সুধি দিলো।
অ অ তোমাত কৰে হা,
বাকী আজি ওলাইছা নে।
ক'ত,
নাই কত ওলাব পাৰি গৰমত ওলাও নাই ঘৰতে পৰি আছো।
উ মাক পঢ়ি পঢ়ি থকা নাই পঢ়ি এনে মানে, বেলতি দিলা বিছনা,
অ
নাই।
তোমাৰ কি তুমি কি কৰি আছা।
অ কোৱা বাকী কোৱা।
তোমাৰ কামেই এইটো পঢ়া তোমাৰ কামেই তোমাৰ এইটো ক'ব গলে দায়িত্ব এইটো তোমাৰ। তোমাৰ এইটো ৰোল মডেল তোমাৰ, পঢ়া,
তাকে আৰু মই ভাবি আছিলোঁ অ ফোন কৰি চাওঁ কি হয়। তুমি কি বা কৰি আছা আজিকালি। আৰু কল চল নকৰা হৈছে যে আজিকালি কিয়।
কালিছোন কৰিছিলোঁ।
অ কালি কৰিছিলা ন,
হয় ৰাতিচোন একেলগে গেম খেলিলো কথা পাতিলোঁ। হেল্ল, এই আ, আহিম আহিম আজিও আহিম এইকেইদিন সদায় আহিম আৰু মানে এইটো এতিয়া। হৈ গ'ল আৰু এতিয়া চে'ট হৈ গ'ল টাইমটো ডেইলী ৰাতি নটা বজাত আহিলে হ'ল! আৰু চবে
অ টাইমটো ফিক্স নিকি পুৰা চে'ট হৈ গৈছে! ন মানে
অ', কাক ককক ক'ব নালাগে যেন চবে আহি দিলে হ'ল! গোপ এটা আছে! মই মেছেজ দি দিম! আহা বুলি আহি চাবা
অ', গেম খেলি ভাল লাগে! ন
অ', ভাল লাগে! এই আমাৰ এটা লগ আছে নহয় ই মানে নদেন গান দি ভাল লাগে!
অ'
তাকেই এই যে মোৰ এটা লগৰ আছিল যে মনত আছে ন এই যে অ কি আছিল! ৱেষ্ট বেংগলত যে থাকিছিলে যে
অ', অ' বঙালীতো অ'
অ', এই সিওঁ সেইদিনাখন মেছেজ দিলে মোক এ খেলিব, খেলিব কৈ আছিলে! এ তাকে আৰু ভাবি আছিলোঁ! আগত কিন্তু আমি একেলগতে খেলিছিলোঁ ন তুমিওটো খেলিছিলা আগতে পাহৰি গৈছা নিকি নামটো
উম নাই মনত আছে! নামটো মনত আছে! হেৰি তাৰ বিয়া হ'ল নিকি
অ', বিয়া হৈছে! বিয়া, বিয়া হৈছ
অ', মই অলপ অ অ'
তাকে এ কি কয় উম তাকে মোক কৈ, কৈ আছিলে! বহুত দিন পিছতে মোক মানে মেছেজ কৰিছিলে! আৰু শুনা পাই আছা ন
অ', পাই আছোঁ! তুমি কৈ থাকা! বঢ়িয়া লাগিছে! শুনি
অ', সেই বহুদিন পিছতে ফ'ন মাৰিছিলে আৰু অ', কৈছে আৰু যে এ কি কৰি আছা এনেকুৱা টাইপ আৰু এ তাকে গেম খেলিবৰ কাৰণে কৈ আছ' বলা আৰু ভাবি আছোঁ! একেলগে খেলিম আৰু তাকে মই ভাবিলোঁ! তোমাৰ তোমাকো কওঁ একেলগতে খেলিম আজি চাওঁ যদি মাতিব পাৰো ন
অ', ৰাতি আজি মাতিবা! একেলগে চেপটা আহি যাব!
অ', চাৰিজনে খেলিম আৰু একেলগতে ভাল লাগে মানে গ্ৰুপটো ফুল হৈ থাকিলে ন এনেতো ধৰা আমি তিনজনেই খেলোঁ! ন এতিয়া গোটেইখিনি ফুল হৈ থাকিলে এই সেই ল'ৰাটো কি খবৰ এই চে চাই চাইকেল যে চলাইছিলে যে
চাইকেল মানে অ', অ' আচ্ছা, আচ্ছা এই ৰাইডিং ৰাইডিং চাইডিং মানে কৰে যে অলপ মানে ষ্টান চান মাৰে যে
উম, উম, উম
অ', সি সি আছে! সি মাজে, মাজে কেতিয়াবা দেখা পাওঁ! মাজে, মাজে দেখো পুটুককে গুচি যায়! মানে স্পীড চলাই ন চাইকেলখন মাত দিলোঁ! কিন্তু শুনা নাপায়! ফোচকে গুচি যায়!
অ', কোনপিনদি যায়!
এ এইফালে থাকে! কি কয় এইটো মানে আমাৰ ছিক্স মাইলৰ এইফালে নাৰেঙ্গী হৈ যায়! আৰু নাৰেঙ্গীত দেখি থাকে!
অ', আচ্ছা তুমি কি কৰা ছিস্ক মাইলত যাই
আগতে গৈছিলোঁ নহয় কম্পিউটাৰ ক্লাছ কৰিছিলোঁ! তেতিয়া দেখা পাইছোঁ! এতিয়া দেখা পোৱা নাই আৰু মোটামুটি এক বছৰে হ'ল! দেখাই পোৱা নাই!
কম্পিউটাৰ ক্লাছচোন তুমি হায়াৰ ছেকেণ্ডাৰী সময়তহে কৰিছিলা?
সেই নাই মই ডিগ্ৰী কৰি থাকোঁতে কৰিছিলোঁ।
অ', কোনটো কৰিছিলা ডি চি এ?
নহয় নহয় এ দি চি এ দি কৰিছিলো কিন্তু লাভ আছিল যেতিয়ালৈকে তাতে আছিলো, শিকি আছিলো কিন্তু যেতিয়া শিকিলো চাৰ্টিফিকেট পালো, চব পাহৰি গলো।
অ' এইবোৰ বস্তু পাহৰি যোৱা যায়। লিখি থৈছিলা নোট?
নাই, নোট চোট একো লিখা নাই।
কিয়?
নাই লিখা, চব ফটো তাতে দিয়ে লিখিব মানে ফটো মাৰি থৈ দিওঁ। ঘৰত আহি লিখিম বুলি নিলিখি নিলিখি হেনেকে কৰোঁতে কৰোঁতে মোবাইলটো চব দিলেত হৈ গৈছে।
অ'।
তাৰপিছত তাকে মই ভাবি আছো আৰু মোৰো কম্পিউটাৰ ক্লাছ টো শেষ হ'ল ন' কম্পিউটাৰ ক্লাছো কি খবৰ হৈছিল জানা মানে গৈছিলো ন' প্ৰথমতে তো পুৰা একদম সদায় যাওঁ, পুৰা ক্লাছ মেইনটেইন আৰু গোটেই লগৰ কেইটাই যায় একেলগতে আমি পুৰা একদম মানে মিচে নকৰোঁ আৰু। তাৰপিছত লাহে লাহে লাহে লাহে কলেজ ষ্টাৰ্ট হ'ল। লাহে লাহে চবেই নোযোৱা টাইপ হৈ গ'ল জানানে। তাৰপিছত এক বছৰৰ আছিল কোৰ্চ এ কম্পিউটাৰৰ। ছয় মাহ আছিল ছয় মাহ আছিল কোৰ্চ আমাৰ এক বছৰ লাগি গৈছে কমপ্লিট কৰিব জানানে?
এ এইটো সিহঁতৰে মানে ইনষ্টিটিউটৰ এইটো মানে না নাটক মানে পইচা বেছি খাব তেতিয়াহে, ছয় মাহৰ কোৰ্চ
নহয়, ছয় মাহতে কৰাল হয়, আমি যোৱা নাই।
অ' আচ্ছা, তোমালোকৰ ভুল ন' এইটো?
মন নগলে। আমাৰ মানে যাবই মন নগলে, তাৰপিছত কি কয় মোৰ লগৰজনেও কমপ্লিট নহল, কাৰো কমপ্লিট হোৱা নাই, মোৰ কমপ্লিট হৈ গৈছে, মানে মই লাষ্টৰ সময়ত আহ গ'লো আৰু লাষ্টৰ সমত কৰি কৰি মই কি কৰিছিলো এসপ্তাহ ধৰা নাযাওঁ একদিন যাওঁ সোমবাৰে ধৰা গলো সোমবাৰে গৈ আহ, যিমান কৰ্চৰ যিমান বস্তু আছিলে চব বস্তু একেলগতে শিকিলো। এটা পুৰা মানে চেলেবাছ শিকাই দিয়ে। তাৰপিছত এনেকে সেইটো শিকিবলে হৈ গ'ল আৰু মোক ত' আৰু এসপ্তাহ মোক দেখা নোপোৱা আৰু এনেকুৱা টাইপ।
অঁ মানে তুমি অলপ মানে বুধিয়ক ন সেইটোয়ে একদিনতে তুমি মানে সাতদিনৰ বস্তু একেলগে মাথাত সোমাই ন তুমি এদিন গ'লে টেনচন নাই। আৰু কম্পিউটাৰ ক্লাছত মানে প্ৰথম প্ৰথম যাই ভাল লাগে। তাৰ পিছত কিবা এলে এলাহ লাগে বৰ বৰ লাগে।
এলাহ লাগে, লগতে দূৰ আছিল ন' বহুত দূৰ আছিলে। সেইকাৰণে এলাহ আৰু বেছিহে লাগিছিলে।
তহঁতে হেৰিত আছিল ন' ক'বাত কি কয় এইটো উলুবাৰী নে' ক'ৰবাত আছিল?
অঁ অঁ' দূৰ আছিলে, তাৰপিছত মানে যাওঁ তে মানে তোমাৰ সময় লাগে ন' ছয় কিলোমিটাৰ দূৰ মান হয়। সেই যাওঁতে সময় লাগে এনেকে যাওঁতে মানে এলাহ লাগ
অ। মইতো ফাৰ্ষ্ট তাতে লৈছিলো উলুবাৰী তোমালোকৰ কাষতে।
হুম?
মইতো ফাৰ্ষ্ট তাতে লৈছিলো না উলুবাৰী নতুনকে খুলিছিল মানে, এই আমাৰ এটাৰ লগ হৈছিল নহয় আমাৰটো কাষত থাকি আছিল যে, চিনি পোৱা চাগে? সি গৈছিল মানে আমাৰ শেষ আমাৰ লগ কাষৰ ঘৰটো যে
কাষৰ ঘৰত অ'।
অ এই তাৰে বাপকে মানে কৈছিল এই ইয়াতে মোক যিহেতু
অ মনত আছে নে, এই যে তোমালোকৰ ঘৰৰ ওচৰত যে এটা যে খুলিছিল যে কিবা আছিল যে। তাতে যি মই গৈছিলো তাৰপিছত হাচনুৰ
চব আছিল আছিল আৰু আমাৰ জাহেদেও আছিল নেকি?
উ সিহঁতে আমি গোটেই কেই জনে গৈছিলো তাৰপিছত যে বন্ধ হৈ গ'ল।
তিনি হাজাৰ টকা লৈছিলে ন।
গম পোৱা নাই পাহুৰছো।
এনে এনে গ'লগৈ।
এনে গৈছে কিন্তু যাই ভাল লাগিছিল কিন্তু দেই।
হম।
তাতে যাই কিন্তু ভাল লাগিছে।
যাই ভাল লাগিছিলে, আমি গোটেইকটা লগৰ আছিলো ন, মানে লগৰবোৰ অলত ভাল লাগে। মানে ধেমালি-চেমালি কৰি থাকো ন আৰু তো আমাৰ লগৰবোৰতো জানাই কিমান ধেমালি কৰে।
ধেমালি আয়তে বৈজাত মস্তো।
উহুম বহুত ধেমালি কৰে গোটেইকেইটা।
লগেতকে বেছি কৰে, তুমি তুমি ধেমালী কৰা। তুমিওতো বহুত ধেমালী কৰা।
মই কৰো, সেইটো ক'লো আমাৰ গোটেই লগৰ কেইটাই কৰে।
অ সেই আগৰ কথাবোৰ মনত পৰে।
দেখা নাই আমাৰ যে কলেজৰ স্কুলৰ ছোৱালী, স্কুলৰ গ্ৰুপ পৈযন্ত আছে তাতে আমি মেজ
স্কুলৰ স্কুলৰ গ্ৰুপটো এইটো মাহত একবাৰ আহিলি হয়। মানে আপোনাৰ মেছেজ দিলে হয় এনে নাহে।
মাহত কেনেকে সেইদিনাখন চোন আমি তিনি তিনিদিন চন কথাই পাতিলো।
আৰে নহয় এইটো কিমান দিন হ'ল এইটো মোতামোতিচোন এক বছৰ মান এনেই পঢ়ি আছিল গ্ৰুপটো। এই কেইদিনমান আগতে, আগতে হেৰি ভাই হ'ল মানে আকৌ হেৰি হ'ল।
উম।
এনেই পৰি আছিল নহ এইটো? হা?
চবৰে নিজৰ নিজৰ ব্যস্ত হৈ গৈছে, চবৰে এতিয়া ধৰা লগৰ-চগৰ বদলি গৈছে ন।
উম সবেই নিজৰ নিজৰ কামত ব্যস্ত।
উম তাকে এই একদম সময় নাপাই ন
তুমিও এতিয়া কিমান ডাঙৰ কামত ব্যস্ত হৈ আছা তুমি এতিয়া লাহেকে গাড়ী লগ ক' বাংলা ল'বা কিবা ল'বা
উম তোমাৰ পৰা পইচা ধাৰ লয়
ধাৰ নহয় তুমি নিজে কৰ'বাত তোমাৰ আছে নহয়
তুমাৰ তো আছেই নো এইবোৰ আছে
হেই না কেইটিয়া এতিয়া সাতটা বজি আহ সাতটা ব চাৰিটা বাজি আজি নহয় আজি মোৰ ফেভৰেট আছে ন বিৰাট কোহলি ৰোহিত শৰ্মা
উম
কিমান দিনৰ মূৰত ছয় মা মূৰত আজি খেল হৈছে চাওঁ বোলো
তেল
উম বুজিছো ন কি কৈছো মই কি কি কৈছো বুজি পাইছা ন
অ খেলা আছে ন
সিহঁতে টেষ্টতন নেখেলে টি টুৱেণ্টি নেখেলে অকল অধিয়া খেলা ন অধিয়টোৱে বছৰত তিনটা চাৰিটা মানে হয় চ' স লাহে চাই ভাল লাগে
অ মোৰ ভাল লাগে ভাল লাগে চাই কি
অ দিয়া পিছে চাও মই অল খেলাছো তুমি থাক
দিয়া নহ'লে
উম
দিয়া